হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল, হেল্ল',
অ', শুনি আছা?
অ', অ,
অ', কি কয়? এতিয়া আমাৰ নেক্স টপিক কি হ'ল তোমাৰ ট্ৰেভেলিং হা। ট্ৰেভেলিঙৰ ওপৰত ক'বলৈ গ'লে তোমাৰ এইটো ধৰ আমাৰ লাইফৰ এটা গুৰুত্বপূৰ্ণ অংশ আহ আমাৰ আমাৰ জৰিয়তে ধৰ বহুত বস্তু শিকিবলৈ বা বহুত জাগা দেখা পাও, বা বহুত মানুহ লগ পাও। তেনেকুৱা আৰু বহুত তোমাৰ বহুত বিভিন্ন ধৰণৰ সংস্কৃতিৰ ওপৰত আমি সংস্কৃতিৰ কথা আমি গম পাওঁ। ত', আমি এইবোৰৰ পৰা তোমাৰ বহুত নলেজো পাও আ আনন্দও পাওঁ, তেনেকুৱা ধৰ মোৰ ফালতে মানুহ ট্ৰেভেলিঙ হওঁক তেনেকে ভাবো আৰু তোমাৰ ফালৰ পৰা তুমি কি ভাবা? তোমাৰ অপেনিয়নটো কি হয়?
খেল। এ এইটো এটা মানুহৰ লাইফৰ এটা জীৱনৰ এটা আনন্দ আৰু শিক্ষামূলক অভিজ্ঞতা, এইটো মানুহৰ বহুত বেলেগ বেলেগ ঠাইত যায়। দে আমাৰ সিহঁতৰ কালচাৰ তাৰপিছত সিহঁতৰ খোৱা বোৱা তাপিছত সিহঁতৰ সংস্কৃতি এইবোৰ আমি গ'ম পাই যাওঁ, গম পাওঁ। তাৰপিছত সিহঁতে কেনেকে বসবাস কৰে, কেনেকে থাকে, কেনেকে সিহঁতে কি কাম কৰে, সেইবোৰ আমি গম পাওঁ। তাৰপিছত সিহঁতৰ সিহঁতে আৰু সিহঁতক কেনেকে ভাবা সিহঁতৰ চিন্তা ধাৰণা এইবোৰ আমি ভাষা, পৰম্পৰা এইবোৰ আমি গ'ম পাওঁ, তাৰপিছত ট্ৰেভেলিঙত মানে কি আৰু মেইনলি আমি বহুত হেৰি কৰিব পাৰো মানে নলেজ আমি গেইন কৰিব পাৰোঁ। তাৰপাছত ইয়াত আমাৰ আত্মবিশ্বাস, সাহস আৰু নতুন পৰিস্থিতিৰ সৈতে মানুহ বিলাকৰ লগত অকণ খাপ খোৱাই পিছত ছাত্ৰ ছাত্ৰীৰ বাবে যোনবিলাক মানে যোনবিলাক কিতাপত পঢ়োৱা যায় লাইক ইতিহাসত ইতিহাস, ভূগোল, বিজ্ঞান আদিত সেইবোৰ আমি মানে ডাইৰেক্ট বাস্তৱ বাস্তৱত মানে বুজিব পাৰোঁ হেল্প হয়। তাৰপিছত উম, শাৰীৰিক, মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
সেইবোৰে আৰু
আৰু আৰু কেনেকুৱা ভাবা তুমি ভাল তুমি ক'বালে আজিলে তুমি ক'বাত ট্ৰেভেলিং কৰি পাইছা ন
আজিলে গৈছো ট্ৰেভেলিং বহুত জাগাত, আমি ট্ৰেভেল কৰিছো তেনেকেই এতিয়া বিদেশত বিদেশতো যোৱা নাই তেনেকে বিদেশত নাই যোৱা তেনেকে এতিয়া অসমতে বহুত আমাৰ অসমত বহুত খিনি এ অঁ যোনবিলাক ট্ৰেভেলিঙৰ বহুত জেগা আছে। যোনবাকৰ পৰাই বহুত দিব পাৰো লাইক আমাৰ বহুত ইয়াত নেচনেল পাৰ্ক আছে। নেশচনেল পাৰ্ক তাৰ পিছত আমাৰ যবিলাক মানে হিষ্টৰিকেল মনুমেন্টচ সেইবোৰ সেইবোৰ আছে। হিষ্টিকেল শিৱসাগৰত যেনে শিৱসাগৰ আছে। শিৱসাগৰত আমাৰ এইটো ৰং ঘৰ, কাৰেং ঘৰ। তাৰপিছত জয়দৌল, শিৱদৌল এইবোৰ আছে। তাৰপিছত সেই কামাখ্যাত গুৱাহাটীত আছে আমাৰ কামাখ্যা মন্দিৰ। জন্তু বহুত বিখ্যাত হয়। তাৰপিছত আছে আমাৰ ফালে কাজিৰঙা নেশ্যনেল পাৰ্ক যোনখন আমাৰ অসমত এশিঙীয়া গঁড়ৰৰ বিখ্যাত তাৰপিছত মানস ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰপিছত এইবোৰ বিদেশৰ বহুত দূৰৰ দূৰৰ মানুহৰ পৰা মানে পৰ্যটকবিলাক আকৰ্ষণ কৰে। তাৰপিছত আমাৰ ক'ব গ'লে তেনেকে আৰু সেইবোৰে আৰু, তই ক'ত, ক'ত লৈছ?
মই তোমাৰ
তাৰাপা তোমাৰ কাজিৰঙা গ'লোঁ তেনেকে। তাৰপা আকৌ - এই লাডাখৰ ফালে গৈছিলো এবাৰ, তেনেকে আৰু।
এনে তাজমহল তাজমহলটো কিহৰ কাৰণে ফেমাচ?
তাজমহলতো তোমাৰ, ধৰা আমাৰ ক'ব গলে। ইণ্ডিয়াৰ ভিত ইণ্ডিয়াৰ ভিতৰত চবতকে খ্যাত স্মৃতি সদ্য হয়, সেইটো তোমাৰ ধৰ মোগলৰ সমৰাত চাহজাহানেতে পত্নী মমতাজৰ, স্মৃতিত বনোৱা হৈছিলে সেইটো, সেইটো আৰু
সেইটোয়ে, ক'ত আছে এক্সুৱেলী, লোকেচন টো কোনখিনত, এক্সুৱেল।
তোমাৰ দেল্লীত আছে, আকৌ তোমাৰ এয়া কি কয় অ'- সেইটো তোমাৰ বগা মাৰ, বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল ন'?
উম, উম।
তোমাৰ আকৌ, তাজমহলটো তোমাৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি জনা যায় আৰু ইয়াক তোমাৰ প্ৰেমৰ প্ৰতীক বুলি আমি ক'ব পাৰোঁ তেনেকুৱা আৰু।
হয় অ', অ'। চাউথৰ ফালে, চাউথৰ ফালে গৈছা নে নাই?
চাউথৰ ফালে তেনেকে যোৱা নাই দেই এতিয়ালে, ভাবি আছোঁ, প্লেন কৰি আছোঁ। ক'ত যোৱা হয় চাওঁ। তুমি গৈছা?
অ', আমাৰ মামাহতঁৰ ঘৰ তাতে।
আচ্ছা, চাউথৰ কোন জাগাত, হেল্ল'?
কেৰেলা, কেৰেলা।
আচ্ছা, আৰু ক'ত ক'ত গৈছা?
গোৱা, গোৱা, গোৱা বীচ্চ, গোৱা বীচ্চ, গোৱা বীচ্চ।
আৰু?
ইফালে আমাৰ নৰ্থ ইষ্টৰ, অৰুণাচল, শ্বিলং, এইবিলাক। আমাৰ বহুত বিখ্যাত। এইবিলাক নেচাৰৰ কাৰণে, নেচাৰৰ পৰি ধুনীয়া। হেৰিৰ কাৰণে বিখ্যাত পাহাৰ এইবোৰৰ কাৰণে।
উম, তুমি টুং জাং গৈছ
তাৰপিছত টুং জাং টুং জাং অ' গৈছোঁ গৈছোঁ এইটো আমাৰ হাফলঙত পৰে।
অ'।
হাফলং তাত ট্ৰেকিং বেছি তাতে ট্ৰেকিং কৰিবলৈ এটা স্পটত যাব পাৰে আৰু। ষ্টে কৰিব ষ্টে কৰিব পাৰি। নেচাৰৰ মাজত চানচেট, চানৰাইজ এইবোৰ চাব পাৰি।
তোমাৰ তাতে ধৰ গৈ পেলাই মানে কেনেকুৱা ফিল কৰিছে কেনেকুৱা অনুভৱ হৈছে মানে।
অনুভৱ মানে কি আৰু ত' তাত মানে। যেন তাত প্ৰকৃতিৰ মাজত থাকি চোৱা মানে হাৱা ফ্ৰেছ এটা এয়াৰ যোনটো পায় সেইটো ভাল আৰু মানে, ধুনীয়া লাগে য'ত চহৰৰ পৰা এইবোৰৰ পৰা দূৰত থাকে, অ'। ভালে অভিজ্ঞতা। তাৰপিছত।
ফিউচাৰত ক'ত ক'ত যাম বুলি ভাবিছা ধৰ, এনে।
ফিউচাৰত অ'। এনেতো এতিয়া মই মামাৰ ঘৰতে আছোঁ কেৰেলাত। ইয়াত বহুত বৰষুণ।
আৰু।
সপোন আছে আৰু। অ' ফিউচাৰ ডুবাই, ডুবাই, ডুবাই, ডুবাই যাব লাগিব। ডুবাই যায় তাত তাতে বস্তুবোৰ এক্সপ্ল'ৰ কৰিব মন হৈছে ডুবাইত তাৰপিছত তেনেকে আৰু, আমাৰ ইণ্ডিয়াতে বহুত বহুত ভাল জেগা আছে। ক'ব গ'লে আছে এতিয়া, যেনেকে ৰাজস্থান ৰাজস্থানৰ
বহুতো জাগাবোৰ আছে তাৰপিছত, আমাৰ ইফালে থাকিলে কাশ্মীৰ, কন্যাকুমাৰী। এইবোৰ জগা আছে।
উম। এতিয়ালে ধৰ তুমি কিমান মান জেগা এক্সপ্ল'ৰ কৰিলা আৰু তাৰপৰা তুমি ধৰ কেনেকুৱা কে অনুভৱ কৰিব পাৰিছা মানে।
বহুতখিনিত বহুত বস্তু শিক কিয় কৰে চবৰে এতিয়া বাহিৰৰ দেশৰ কাৰেঞ্চি বিলাক আমি গম পাওঁ কাৰেঞ্চি বিলাকৰ। সিহঁতৰ কাৰঞ্চি, আমাৰ নতুন নতুন প্ৰডাক্ট কিছুমান এক্সপ্লৰ কৰো আমি বস্তু যিবোৰ বস্তু আমি দেখাই নাই আজিলৈকে। সেই বস্তু আমি চাব পাৰো তাৰপিছত আমাৰ তেনেকে মেইনলি আমাৰ অভিজ্ঞতা অভিজ্ঞতাটো বহুত ডাঙৰ বস্তু। এইটোৱে আমাৰ মানে বহুতখিনি বস্তু শিকাই ত' আমি গম পোৱা যে সিহঁতৰ মানে কেনেকে থাকে কেনেকে খায় কেনেকে চিন্তা ভাৱনা সেইবোৰ আমি গম পাওঁ আৰু আল্টিমেটলি। তাৰপিছত সিহঁতৰ মেণ্টেলিটিটো কেনেকুৱা। কেনেকে ইহঁতে শ্ৰম জীৱন কেনেকে কেনেকে কষ্ট কৰি খাই সেইবোৰ আমি গম পাওঁ। তাৰপিছত চিভিক চেন্ঞ্চ যোনটো আমাৰ ইণ্ডিয়াত বহুত কমেই আছে ত' সেইটো বাহিৰৰ দেশবোৰত মানে বাহিৰৰ জেগাবোৰত চিভিক চেন্ঞ্চটো বহুত গম পাইছো আৰু গম পোৱা যায় আৰু অ' বহুত ভাল তাতে। তাত চাফ লেতেৰা নহয়। জাগাবোৰ চাফ চোতুৰা। বস্তুবোৰ প্ৰপাৰ ডাষ্টবিনত পেলাই লেতেৰাবোৰ। কিন্তু আমাৰ ইণ্ডিয়াত ক'ব গ'লে ইণ্ডিয়াৰ মানে যোনখন বিহাৰ মেইনলি বিহাৰত মানে কি হয় তাত চিভিক চেন্ঞ্চ বহুত কম আছে। তাতে মানুহে ৰে'লৰ পাত্ৰিতে এ শৌচ প্ৰেস্ৰাৱ কৰে তাৰপিছত তেনেকে আৰু অ' প্লেট থাকিও ব্যৱহাৰ নকৰে। তাৰপিছত জাবৰ জোথৰ য'তে ত'তে পেলাই। তেনেকে আৰু।
বাৰু অ' তুমিটো ক'লা ন তোমাৰ মামা ঘৰ কেৰেলাত ন ত' তুমি বৰ্তমান কেৰেলাত আছা ন?
অ', অ', কেৰেলাতে আছোঁ ইয়াত।
তাত কালচাৰবোৰ কেনেকুৱা লাগিছে তোমাৰ মানে?
ইয়াৰ কালচাৰবোৰ চুপাৰব ধুনীয়া ধুনীয়া ইয়াতে মানে ইয়াত খ্ৰীষ্টান পপুলেশ্যন ব বেছি মানে খ্ৰীষ্টান খ্ৰীষ্টান মানুহবোৰ। ইয়াত বেছি ইয়াত মানে ক'ব গ'লে শান্তি আৰু শান্তিৰ পৰিৱেশ এখন ইয়াত নেচাৰেৰে চবফালে ভৰা। ত' ভাল লাগেতে ইয়াত কষ্টেলৰিজন হয়। সাগৰৰ ওচৰতে থাকে গা ধুব যাওঁ তাতে।
আচ্ছা আৰু গোৱা ভিতৰত গৈ তোমাৰ কেনেকুৱা অনুমান ফ্ৰিল হৈছিলে?
গোৱা ব্ৰিচ মানে কি আৰু গোৱা ব্ৰিচ মানে কি ভালে আৰু তাতে আমি তাতে আহিয়ে থাকো ন ইফালে ইফালে আহিয়ে থকা হয় বেয়া নালাগে তাত। আমি মানে ক'ব গ'লে আমি কি আমি মানে গম পাই গৈছে যে এনেকুৱা বস্তু এটা থাকে। যাৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সিহঁৰ কাৰণে বহুত মানে ভাল হ'ব আৰু মানে সিঁহতৰ কাৰণে অলপমান এতিয়া আমাৰ মোৰ ফ্ৰাষ্ট এক্সপিৰিয়েঞ্চ বহুত ভাল আছিল তাৰপিছত এতিয়া আৰু মানে আমি আহিয়ে থাকো পুৰা আমি গৰম বন্ধত আহোয়ে।
আচ্ছা।